শুনি আছোঁ, অ' শুনি আছোঁ। শুই আছোঁ, গাটো ভাল নহয়। শুই আছোঁ, গাটো ভাল নহয়।
অ', অ' কি হৈছে?
চানে পেটৰ বিষ।
শুনিছোঁ শুনিছোঁ, কি হৈ আছে?
তুমি? আছোঁ, কি কৰি আছা টোকে কেইবাৰ সোধানো, কি কৰি আছা টোকে কেইবাৰ সোধানো। হেল্ল'।
নাই নাই, নেটৱৰ্কৰ প্ৰব্লেম মই শুনা নাছিলো, শুনিছোঁ শুনিছোঁ। অ', অ' এ, নাই ময়ো এনে আছোঁ, বাৰু ভাবিছোঁ এটা খবৰ এটা লও, ময়ো আছোঁ।
তোমাৰ ইমান নেটৱৰ্ক প্ৰব্লেম যে, তোমাৰ ফাইভ জি তোমাৰ ফাইভ জি ফোন নহয় ন' ইমান নেটৱৰ্ক প্ৰব্লেম যে কেইলে?
অ' হয় কিন্তু কি কৰিব এই আমাৰ ইয়াত ফাইভ জি হ'লেও কিয়বা ফ'ৰজি হে পাই। ফ'ৰজি কাৰণে তেনেকুৱা হয় আৰু। নেটৱৰ্ক প্ৰব্লেমটো অলপ বেছি দিয়া কৰিছে।
হয় ন'। আপুনি ফোনটোয়ে ফাইভ জি নহয় নে, নে কি কেইটকাৰ ৰিচাৰ্জ ভৰাইনো মাহেলী?
এ' মাহেলী ভৰাও সাতশ টকাকে ভৰাও কিন্তু মানে এতিয়া গাঁৱত আছোঁ যে সেইকাৰণে মানে তেনেকুৱা হয় আৰু।
সাতশ টকাত কিমান দিন পায়?
তিনিমাহ এটা পাই, তিনিমাহ এটা হৈ যায় বাৰু।
অই ৰিচাৰ্জৰ দাম বাঢ়িব নহয় গম পাইছে নে মই নিয়ুজ পাইছিলো আৰু পোন্ধৰ দিন পিছত বাঢ়িব।
অ', শুনিছো শুনিছো পোন্ধৰ পাৰ্চেণ্ট নে ত্ৰিশ পাৰ্চেণ্ট বাঢ়িব বুলি কৈছে। টা শুনিছিলো বাৰু এতিয়া কিমান দূৰ হয় হেৰি
উম, উম, উম, এইবাৰ চামাৰ ভেকেচনত ক'ৰবাত ফুৰিব যাবানে?
যাম।
উম, উম, ময়ো ভাবিছো এইবাৰ হেল্ল', এইবাৰ শ্বিলং যাম বুলি ভাবিছো।
মই আকৌ থাইলেণ্ড যোৱা কথা আছিলে বয়ফ্ৰেণ্ডৰ লগত খালি ভিছা নাপালো।
আৰু ভিছা নাপালা ন'।
নাপালো এপ্লাই কৰিছিলোঁ।
অ', ভিছাৰ কাৰণে প্ৰব্লেম হ'ল আৰুটো
উম।
ইয়াত এটা অফিচ এটা আছে ভিচাৰ অফিচ এটা।
নাই মানে এতিয়া ওলোৱালৈকে চাম। কি কৈছা?
হেল্ল', এই ইয়াত এটা এটা আছে খ্ৰীষ্টান খ্ৰীষ্টান খ্ৰীষ্টানবস্তিত এটা আছে তাতে ভিছাৰ
উম, নাই এতিয়া ওলোৱালে আৰু চামাৰ ভেকেচনেই যাবগে আৰু একেবাৰে বিয়া পিছত যাবলৈকে উলিয়াই থ'ব লাগিব ভিচাখন।
উম, ওলাই থ'ব ওলাই থ'ব এইটো বহুত ভাল কথা ভিছা লাগেই বাহিৰত গ'লে। বিয়াখন নহ'লে নহয়খন লাগিব ই মাছবি।
কিমাননো কিমানো আৰু নৰ্থ ইষ্ট খন ঘুৰিম ইণ্ডিয়া খন ঘুৰিম ইণ্ডিয়াৰ পৰা বাহিৰত যাবলৈ মন গৈছে।
যাবা যাবা যাবা, লাগিব তাকে আমাৰ এই ফেমিলিটো লৈ কিনে শ্বিলং যাম বুলিয়ে ভাবিছো এইবাৰ ইহঁত তৰো মানে এই চামাৰ ভিকেচন চলি আছে যাওঁ যাওঁ কৰি আছে, সেইকাৰণে ইহঁতকো লৈ যাম বুলি ভাবিছোঁ মানে।
আহ, গৰম বন্ধ মানে আৰু অ', গৰম বন্ধ মানেও মানুহ শ্বিলঙলৈহে যায় অসমখন গোটেই শ্বিলঙতে থাকেগৈ উঠি গৈ পেলাই।
উম, উম, উম, উম, হয়, হয়, বেছি সংখ্য মানুহ যায়েই আৰু। কিন্তু ইহঁতৰ শ্বিলঙৰ শ্বিলং যাব মন নাই বোলে ইয়াত মোমায়েকৰ ঘৰতহে যাব বেছি মন। থাকিব মোমায়েকৰ লগত খেলিব মামীয়েকৰ লগত খেলিব।
মোমায়েকৰ ঘৰ ক'ত আছিলে ইহঁতৰ?
অ', এই মঙলৰ ডাউক চকত
অ', মানুহজনীৰ খবৰ কেনে
হয়
ভাল ভাল ভাল আছে এই ভাত বনাই আছিলে ভাকৰ এতিয়া খাব আৰু ভ পিছা কিন্তু অলপ দেৰিকে খাম বুলি কৈছো, গৰম বহুত নহয়।
অ', কিহে বনাইছে আজি?
নাই আজি দাইল ভাত বনালে দেই দাইল ভাত বনাব দিছো, বোলা সদায়নো কিমান আৰু মাংস খাই থাকিম।
আজি ডাইল ভাত বনাব দিছো ডাই তোৰ খবৰ লাগেতিিবা মানে খাব লাগে আৰু।
আমাৰ ফালে অহা কথা নাই নি? আমাৰ ফালে অহা কথা নাই নি?
এতিয়া তেনেকুৱা ভবা নাই। আকৌ ল'ৰা ছোৱালী কেইটাও থাকিল নহয়, ইহঁতৰ কেইটাও থাকিল, ইহঁত এতিয়া এইটো মানে ফুৰিব যাওঁ ফুৰিব যাওঁ কৰি আছে, শ্বিলং যাওঁ গুৱাহাটী যাও, চিৰাখানা চাও।
চিৰিয়াখানা এতিয়া চাব লগা কিবা আছে জানো। গৰম বন্ধত এটা কথা মনত পৰিছে চিৰিয়াখানা বুলি ক'লত। গৰম বন্ধ বুলি ক'লে চিৰিয়াখানা খনলে মনত পৰেব চিৰিয়াখান কে চামগে নেকি? কেদিন বাৰু মই ৰুমমেটক ক'ব লাগিব।
উম, যাবা-যাবা মানে বেলেগ নহ'ল আমি কিছুমান জীৱ-জন্তু বাহিৰত দেখা নাপাওঁ। ত মানে চ চিৰিয়াখানাত দেখা যোৱা যায়, যেনে বাঘ হওক। পৰিয়াল হওক, গড় হওক।
ভয় লাগে নহয় বাঘে যদি খাই পেলাই।
নাই-নাই পিজিৰা ভিতৰত থাকেতো।
হ'লেও ৰিলচ বোৰ, ৰিলচ বোৰ তুমি দেখা নাই এনেকে। বাঘ বোৰ যে ওলাই আহে যে পতককে পিঞ্জৰা খুলি পেলাই আকৌ হাতটোৱে দি যে ভিডিঅ' গৈ থাকোতে হাতটো যে কামুৰি টানি লৈ যায় ৰিলচ কিছুমান দেখাবা ভয় লগা হয়।
টাকেটো এতিয়া। এই মানুহ বিলাকৰ সেইবিলাক মানে মানুহ বিলাকৰ ভুল। তেওঁলোকৰ কিহৰ কাৰনত পিঞ্জিৰা ভিতৰ হাত সোমাই দিয়ে বাৰু। সিহঁতৰ বহুত ভুল এইটো দিব নালাগে, সেইটো-সেইটো কেতিয়াও কৰিব নালাগে।
উম,
উহ ভুল হয়, এতিয়া ঘৰিয়াল এতিয়া ধৰ আমি সচৰাচৰ দেখাই নাপাওঁ নেদেখুৱেই। এই চিৰিয়াখানাত ধৰ ঘৰিয়াল আছে। এতিয়া গড় বুলি ক'লে ধৰ এতিয়া চিৰিয়াখানাত এতিয়া এটা নে দুটা গড়হে আছে।
অ, আৰু চিৰিয়াখানাৰ জীৱ-জন্তু। তবোৰ জন্ম হলে নামাকৰণ কৰে গ'ম পোৱানে।
এই নামাকৰণ কৰে কিন্তু ইয়ানো আননিও এদিন গ যে,
এদিন নিউজ চেনেল তাত দিছিলে তাত মানে জিৰাফ আছিলে জিৰাফৰ মানে ল'ৰা এটা মানে ল'ৰা নহয়। পোৱালি এটা হ'ল। তাৰপিছত পোৱালিটোৰ নামাকৰণ কি দিয়াটো আপুনি বিচাৰে বুলি নিউজৰ প্লেট দিছিলে। তাৰপৰা চবেই কমেণ্ট দিছে। নাম দিছে এটাই দিছে হেমন্ত বিশ্ব শৰ্মা দি দে বুলি।
অ, অ, হয়-হয়। এইবিলাক মানুহ থাকে আৰু কমেণ্ট ত কি কব উপাই নাই।
কিন্তু হলেও মানে ধৰ, চিৰিয়াখনানাত গৈ ভাল লাগে দেই কিন্তু মানে মই গৈছো কেইবাবাৰো গৈছিলো বিয়াৰ আগত গৈছিলো। লগৰ লগত এতিয়া মানে কিহত জন্ম পোৱাৰ পিছত মানে আৰু। যোৱা হোৱা নাই, সিহঁতো ডাঙৰ হৈছে বাৰু সেইকাৰণে ভাবিছো এইবাৰ ভূপেহাজৰিকা হওক, সমান্ধিস্থল হওক বা গুৱাহাটী বিশ্ববিদ্যালয়খনো এখন চাব লগা বুলেই কৈছোঁ মানে যিহেতু মানে ধৰ এতিয়া জনাজাত গুৱাহাটী বিশ্ববিদ্যালয়খন সিহঁতকো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশটো দেখুৱাই লৈ আহিম। পিছত সিহঁততে অলপ সুবিধা হ'ব। কটনখন হওক,
মোৰ মানে, মোৰ মানে মোৰো গুৱাহী বিশ্ববিদ্যালয়ত পঢ়লে খুব মন আছিল এন্ট্ৰেঞ্চ দিছিলো খালী, ফেইল কৰিলোঁ।
বহুত টান হয়, বহুত টান হয় পৰীক্ষা। বহুত টান হয় কিন্তু এই এইবাৰ এড্ৰেজ ওলাইছে, এই দিব পাৰিবা। এ ডি আৰ ই ট্ৰী পইন ও বুলি এটা মানে পৰীক্ষা যে চলিছিল যে এ ডি আৰ ৰ। সেইটো মানে দিব পাৰে হয়তো। অলপ চাবাচোন বাৰু তে।
গভমেন্ট জব কৰিবলে মন নাই অ' প্ৰাইভে চেক্টৰতে ভাল লাগে।
অ', হয় মই কৈছো আমাৰ এইটো কৈছো বোলে চোৱা এ দিছোৱাচোন বাৰু কি হয়। দিব দিছো আৰু ল'ৰা ছোৱালী কিমানো চম্ভালিব আৰু।
তুমি যদি মাইণ্ডটো মানে অলপ ফ্ৰেছ কৰি লোৱা ন' তুমি মানে বহুত তোমাৰ পইচা ইনকাম কৰা চৰ্চ আছে মানে, আজিকালি গভমেন্টৰ আণ্ডাৰত বহুত প্ৰজেক্ট আহি থাকে গম পোৱা, এইবোৰ লিংক থাকিলেহে পাই প্ৰজেক্ট বিলাকৰ পৰাও বহুত পইচা পায়, বোলে শুনিছোহে বাৰু।
অ', হয়, হয়, হয়, ময়ো শুনি থাকো কিন্তু মানে এ গভমেণ্ট জব বুলি কোৱা ল'গে ল'গে এটা মানে জব চিকিউৰিটি থাকে।
চেলাৰী
সেইকাৰণে জবটো মানে অকন বেছি কৰে। উম, মানে চেলাৰীটোতো হয়ে, কিন্তু মানে জব চিকিউৰিটিটো থাকে ন' সেইকাৰণে মানে ময়ো কৈছো বোলো এইক বোলে এইবাৰ দে। এ দি আৰ ই যদি থ্ৰী পইণ্ট অ' আহে তেতিয়াহলে এইবাৰ দিবা।
তুমি অলপ মেথ ছেটচ বোৰ শিকাই দিবা আৰু মেথ ছেটচ বোৰ শিকাই দিবা।
উম, উম, শিকাম শিকাম মেটচ শিকাওঁ। কিন্তু এইবাৰ নিদিলে এইবাৰ এপ্লাই কৰিলে কিবা বেমাৰৰ কাৰণে দিব নোৱাৰিলে।
অ'।
সেইকাৰণে মানে কৈছোঁ এইবাৰ নেক্সট বাৰ যদি আহে এদি আৰ ই এ হওক বা বেংকৰে হওক বা তেনেকুৱা হলে মানে কৈছো বলে এইবাৰ দি দিবা আৰু।
বেছিকে তোমাৰ মানুহজনী ড এল এড বা বি এড আছে নেকি, টেট দিব পাৰিব। পোন্ধৰ হেজাৰ চাকৰি ওলাব এতিয়া।
নাই তাই মাষ্টৰ চাকৰিটো ভাল নাপায় মাষ্টৰ হৈ পেলাই ভাল নাপায় বোলে।
মাষ্টৰ চাকৰি বেয়া পোৱা তোমাৰ মানুজনীকহে দেখি চু আৰু পাই মাষ্টৰ হৈছে কি এডাল মমবাতিৰ দৰে যি নিজে জ্বলি আনক পোহৰ বিলাই, কিতাপত পোৱা নাছিলা জানো তুমি?
নাই চবৰে চয়চবিলাক ব বেলেগ বেলেগ।
হ'লেও মই ভাবো মাষ্টৰৰ চাকৰিটোয়ে ভাল জানা। গৰম বন্ধ বুলি এতিয়া মাষ্টৰ চাকৰিয়ে গৰম বন্ধ পাইছে, বাকী কেইটা মানুহে গৰম বন্ধ পাইছে। দেওবাৰ বুলি ক'লে বন্ধ পায়, কিবাবাৰ বুলি ক'লে বন্ধ পায়। মাষ্টৰ চাকৰিটো মানে সন্মানো বেছি আৰু কামৰ প্ৰেচাৰটোতো থাকিবই ন' তথাপিও মানে ভাল হয়, আৰু যদি মন থাকে।
অ', নাই নাই এক কৰিবলৈ মই মাষ্টৰ নহয় ইমান পঢ়াই থাকিব লাগিব বহি চাব লাগিব। ইমান মই পঢ়াব নোৱাৰো। বোলে তেনেকুৱা মানে আৰু মই কৈছো যে, ঠিক আছে তেতিয়াহ'লে নালাগে কৰিব আৰু কিনো কম আৰু নাই বি এড কৰিছে বি এড দি এল এড। এম এছ চিও কৰিলে, এই এইবাৰ এম এছ চি টো ক্লিয়াৰ কৰি কেনে বি এড টো ক্লিয়াৰ কৰিলে তাৰপিছত এইবাৰ এই দুটা ক্লিয়েৰ হোৱা পাছত দি এল এডটো আগতে কৰিছিল দেই। দি এল এডটো আগতে কৰিছিল, পি এইচ ডি কৰিব বোলে কৈছে বোলে মই মাষ্টৰ নহও প্ৰফেচৰ হ'ম।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
কৈচে মই প্ৰফেচাৰ হম, মাষ্টৰ নহও, মাষ্টৰ মই ভাল নাপাওঁ মই প্ৰফেচাৰ ভাল পাওঁ। এতিয়া পি এইচ ডি কৰিব বোলে সি।
তেন্তে তোমাৰ মানুজনী চাকৰি পোৱা দিন শাৰীহে গৈছে ইমান ইদু কেটেট মানুহনো এনেকে ঘৰত ভাত বনাই থাকে নে, আৰু চৰকাৰী চাকৰি নকৰি। তুমি চাগে চাপৰ্ট কৰা নাই আৰু পঢ়িবলৈ দিয়া নাই পাকঘৰত চাগে সুমোৱাই আৱদ্ধ কৰি ৰাখিছা ন'?
এ কি কৰিবা বিয়া হোৱাৰ পিছৰ পৰা বেমাৰ বেমাৰ বেমাৰেই।
অ'।
তাৰপিছত এই এতিয়াহে অলপ ভাল হৈছে এই পেটৰ বিষ, এই মূৰৰ বিষ কিন্তু তাতে বাচ্ছা কেইটাও থাকিলে নহয় ইহঁতৰো আকৌ চোৱা চিতা দায়িত্ব থাকিল।
নাই এবাৰ চাকৰি এটা দিও আৰু গম পাইছা। এ হিমন্ত বিশ্ব চৰকাৰখন থাকোতে চাকৰি এটা লবলৈ কোৱা, নহলে গল আৰু চাকৰি। আজিকালি এটা কামেদি চোন পৰিয়াল নচলেই নহ, দুইটাৰে ইনকাম লাগে।
দুইটাৰে ইনকাম লাগে, আজিকালি মানে পইচা মেইন হান হৈ পৰিছে। পইচা নহলে একোৱে নহয়।
মোক ঘৰৰ পৰা ইমান বিয়া প্ৰেচাৰ দিছে মোৰ মানে গাভ গভমেন্ট জব এটা নোলোৱা একে বিয়া হব মন নাই জানা। মানে কথা শুনাব যেন লাগে আৰু যিমান ভাল হলেও হাজবেণ্ডৰ ঘৰত। বেকাৰ হৈ থাকিবলে মন নাই মোৰ।
হয়, তাই কয় ইমান এদুকেটেড ছোৱালী হল যদি এটা লেটেষ্ট গভমেন্ত কাৰত গভমেণ্ট জবৰ কাৰণে যদি এপ্লাই নকৰে কেনেকুৱা হব ট্ৰাই কৰা ট্ৰাই কৰা।
ট্ৰাই কৰো তাকে চাকৰি বাকৰি লৈ যাম বুলি ভাবিছো একেবাৰে ষোল্ল অনা পুৰাই পেলাই বিয়া হম বুলিহে ভাবিছো হাতত থাকিব এটা চৰকাৰী চাকৰি। ভাল।
উম, উম, উম। ভাল, ভাল। ভাল, ভাল। ভাল, ভাল। ভাল ভাল এইকো কৈছোঁ বোলে দে এইকো কৈছোঁ বোলে দে একো নাই কিনো আৰু আজিকালি ট্ৰেন্সফাৰ আছে, মিচুৱেল আছে। আহি কেনে ঘৰৰ ওচৰ থাকিব পাৰিব আহি।
চবেই পাব লাগে, মানে এইটো নহয় যে চাক কৰি কৰিলেহে, মানুহ চাকৰি নকৰিলেও মানেও সৎ পথে ভাল কাম এটা কৰিব লাগে আৰু।
ভাল কামতো কৰিবতো চকলো নকৰিলেও দুই এটাটো ভাল কাম কৰে, কিন্তু মানে পইচা অহা পথ এটাটো লাগে। সেইটোৱে মেইন বোলো, এইটো নহলেতো আজিক কালি পইচা নহলে তুমি এতিয়া চোৱা, বজাৰত গলে বজাৰত কিমান মূল্য বৃদ্ধি বাঢ়িছে।